অ কি কৈইছা
আচু দিয়া তুমি
অ আছো হেৰি নহয়,
কোৱা,
আহ এইফালে ওলাই যাম বুলি ভাবিছো য যাবানে।
মইতো দিয়াত নোৱাৰিম ন মোৰ মানে তোমাৰ হেৰি পৰীক্ষা চলি আছে।
অ কেতিয়া শেষ হব,
পৰীক্ষা থাকিব তোমাৰ আৰু পাঁচটা আছেই
অ আৰম্ভ হৈছে নেকি?
আৰম্ভ হ আজিৰ পৰা আৰম্ভ হৈছে।
অ নহ'লে এ যেতিয়া শেষো তেতিয়াাই যাম।
অ হ'ব দিয়া এই হেৰি আৰু বাকী লগৰ কোন কোন যাব
অ লগৰ মানে অ মোৰ লগৰ আৰু দুজন যাব তোমাৰ লগত চোৱাচোন চোৱাচোন কোন আছে?
মোৰ আছে, তুন-তোমাৰ এয়া এ, হেইক যে চিনি পোৱা, এ, আমাৰ লগতে মোৰ লগতে যে থাকে যে তাক ক'ম আৰু কেইজনমানক খানা এটাকে খাই দিও দিয়া।
অ', এফালে খানা খাব যামওঁ তাৰ মানে এ, অলপ জুই টাইপ য জুই জুৰিত নিচিনা জেগাত যাম এ এইবিলাক যে মোবাইলত ৰিলচ নে কিবা কিবি যে বনাই থাকে যে দেখো কই থাকে ফটোবিলাক যে অ', সেইবিলাকৰ সেনেকুৱা নিচিনা জেগাত যে মানে, বনাই খাব পাৰা।
অ', হ'বা যাম, কি ডাঙৰ কথা হেৰি ইয়া পৰীক্ষাটো চেজ হৈলক। তুমি চবে আলোচনা আৰু মানে তোমাৰ ইয়াত বৰষুণ দিলে যাব নোৱাৰিম, বৰষুণ দিলে অসুবিধা হয় এনেকুৱা জাগাত। পিছল পিছল হয় যে, ৰাম পিছল হয় তাতে পাহাৰৰ মাটি ন', ৰ তোমাৰ বহুত আঠা হয়, গাড়ী চাৰি এনেকে যাব যাব নোৱাৰে।
আকৌ হেৰি নহয় হাতী ছাতি ঘপকে ওলাই ওলাই যাব।
হাতীটোন হাতী বাৰু এতিয়া নোলায়, এতিয়া ধান কাটিলে ন।
নহ পাহাৰ চাইডে ওলাই, মই আগতে পাইছোঁ মানে বহুত।
ওলাই, ওলাই কিন্তু তোমাৰ মানে এতিয়া তেওঁ এয়া পোৱোটো অকনমান মানে এতিয়া চান্সটো সেইটো কম লাগে।
অ', তেওঁ অ', সেইকাৰণে মানে অলপ, অলপ মানে মানুহ সৰহ হ'লে ভাল লাগে আৰু ভাল লাগিব ঘৰতো নালাগিব অ', দুই, তিনিজন হ'লে বেয়া লাগিব মানে ভয় লাগিব
অ'।
বাকী কি খা-কি‌ খাবা এনে কোৱাচোন? কি কি, কি মানে বনালে ভাল হ'ব এনেকে।
হেৰি খাম উম, বনাম মই দেই
অ', হ'ব।
মই আগৰ পাই, আগৰ পাই খানা, চানা খালে ময়ে বনা চবে থাকে ন হেৰি তোমাৰ এ, ব্ৰইলাৰ লৈ ল'ম
অ'
উম, তাৰ পিছত তোমাৰ হেৰি খাই দিওঁ দিয়া, পোলাও খাই দিওঁ দিয়া।
অ', হ'ব।
মাংস আৰু পোলাও
হৈ যাব
মই পোলাওটো বনাম আৰু মাংসটোও বনাম মই
ঠাণ্ডা কেইটামান লৈ লম
অ অ পাপৰ পাপৰ থাকিব চালাাদ থাকিব মই বাকী বাকী সলো তোমাৰ লগৰ কেইজনী আছে
কেইজনী মানে মোৰ লগৰ অ চাৰিজন মান হ'ব ছোৱালী তিনিজনী মান হব তাৰ পিছত আৰু এজন মান ল'ৰা মানে মোৰ আমাৰ ওচৰে হ'ব
অ অ
মই মানে তাৰ লগতে গাড়ী গাড়ীত উঠি যাম
ঠিক আছে ঠিক আছে এ হেৰি মানুহ যদি তোমাৰ অ সেইজন হয় ন দল বাৰজন মান যদি হয়
অ
তেতিয়াহ'লে হেৰি ব্ৰইলাৰ খাই দিম পোলাও খাই দিম ত চালাত থাকিব প ও পৰ থাকিব
তাৰ পাছতে এনেই
আৰুযে টেঙা বেঙেনা চেঙেনাটো থাকিবই তাৰ আগত তোমাৰ হেৰি কৰিম বইল বইল কণী ল'ম
পেলাই ছালাড বনাই
অ এইয়া হেৰিত যাওঁতে খাইছিলো আমি এই কলেজক
অ অ সেনেকে ঠাণ্ডা বটলৰ লগত খাম ন আমি ভাল লাগিব আম চাম সেনেকে লৈ লম তাৰমানে চব খাম
হ'ব পইচাটো তোমাৰ হেৰি কিমানকে তুলিলে ভাল হ'ব
পইচাটো তুলিম আৰু পইচাটো হ'ব দিয়াচোন মানুহ কেইজন অনুসায় হয় সেইটো ইমানো একে ইমান নাখাও নহয় আমি এটা খডাৰ বদল ইমান বিলাক বস্তু খাবই নোৱাৰিমচোন
উম বাকী বাকী যোনে দিন পোলাওটো কিন্তু মগ অম মাংসটো লাগিলে তোমালোকে বনাবা
নাই মা মানে যোনে যি নবনাই একো কথা নাই খালি বনালে চবে মিলাই পিটিকে মিলা
উম -উম ঠিক আছে দিয়া। বাক কি খা-খবৰ ভাল?
ভালেই। এতিয়া কি কৰি আছা?
মই আছো। এ বহি আছো ৰবা বৰষুণতো এবাৰ দিয়ে। এবাৰ নাই। হয় এবাৰ দিয়ে এবাৰ নিদি হয় সেয়াকে কৰি আছো। দিলে -দিলে ভালকে দিব লাগে হয়। নহয় -তোমাৰ এনে এনেকে থাকিলে বেয়া লাগে। বতৰটো দিলে ভালকে দিব লাগে আৰু নিদিলে নাই।
অ ক'ৰবালে যোৱা হলেও মানে কেনচেল হৈ যোৱা নিচিনা হৈ যায় ন একো কামত নোৱাৰি এতিয়া তুমি বোলে এইটো কাম কৰো এ নোৱাৰি এনেকুৱা নিচিনা হয়
উম
এতিয়া বৰষুণটো এতিয়া আকৌ ৰদ ৰ'দ দিয়া নিচিনা দিছে নহয়। অকমান আকৌ অলপমান পিছতকে আকৌ বতাহ মাৰি আকৌ বৰষুণ আহে আকৌ তেতিয়া
এনেকে থাকিলে বেয়া লাগে মোৰ টোপনি লাগে। উম। দিলে লাগিলে ৰদকে দি থাক নহ'লে বৰষুণ দিয় যদি বৰষুণ দিয়াক কিন্তু এইবাৰ ৰ'দ। এবাৰ বৰষুণ।
অ অ সেটো হয় আৰু বেছিকে বেছি বাকী কিবা বৰষুণ পৰি থাকিলেও কিবা তোমাৰ গাটো বেয়া বেয়া লাগে জ্বৰ- জ্বৰ নিচিনা লাগে।
উম হয় বাৰু
আৰু বেছি ৰ'দ দিলে তোমাৰ মাথাতো এনেকুৱা বিষ হয়
উ মোৰ তোমাৰ হেৰি মাথা বিষ হলে তোমাৰ চচমা লব লাগিব।
নহয় -নহয়। বেছি গৰম হলে মাথা বিষ হয়।
সেই সেয়াই সেইয়াই ন তোমাৰ চকুত তোমাৰ মানে সেইটো পৰে ন? ৰ'দৰ যোনটো চাপ তোমাৰ চকুতোৱেটো মানে হেই কৰিব নোৱাৰে। তাৰ বাবেও হয় মাথা বিষ। হয় মাথাবিষ হয় আকৌ।
হে না গা মানে প্ৰায়ভাগ মানুহে হয় দিয়া আজিকালি গৰমত বেছি মাথা বিষ হয়ে। তাৰপাছত মূৰ গা ধুই দিলে নাইকিয়া হৈ যায়
অ
বহুতে মূৰ ধুই দিয়ে কিছুমানে মাথা বিষত থাকিব নে গধূলি সময়তো মূৰ ধুই দিয়ে গৈ।
উম- উম এই সেইটো বেয়া কথা। মূৰ ধুব নালাগে।
কাইলৈ বেছি মাথাত। অ মই হাঁচি মাৰি দিওঁ দেই।
উম, হাচি মাৰি-মা হাচি মাৰিলে কি হয় মান তোমাৰ এইবিলাক যোনবিলাক মানে বন্ধ হৈ থাকে ন কিছুমান হেৰি এইটো খোল খাই খোলখাই যায় যে, তোমাৰ মানে ভাল আৰু তেতিয়া।
কিছুমান তেজ-তেজ চলাচল হ'ব নোৱাৰা নিচিনা হৈ যায় ন? অ', যেতিয়া হেই ভাল হয়, সেইকাৰণে মই হাঁচি মাৰি দিওঁ লগে, লগে তিনি, চাৰিটা মান হাঁচি মাৰি দিওঁ নাকত কিবা শুই বা কিবা এডালে দি পেলাই পোৱণি ধৰে যে, যেতিয়া হাঁচি আহি যায় আৰু তেতিয়া‌ সেই একদম তোমাৰ হেৰি হৈ যায় হাঁচিটো মাৰি দিয়া পিছত অলপ অ', বেছি বিষ হয়। চব কমি যায় গৈ নিজে, নিজে।
উম, তেনেকুৱাকে ময়ো কৰোঁ ভাল লাগে, হেৰি‌ আ
অ', ভাত, ভাত দালি দি খালো দিয়া।
অকল দালি?
দালি তাৰপিছতে ভে, ঘৰৰ ভেন্দি ভাজি।
অ'।
তাৰপিছত বিলাহী, বিলাহী পোৰা তাৰপিছত আ, মাছো পুৰিলে।
অ', অ'। এৰা তোমাৰ যে, আজিকালি যে, তোমাৰ যে, হেৰি হৈ থাকে হে কথা এটা আছিলে শুনিছানে, শুনিছানে? এয়া আজিকালি যে, তোমাৰ যে, এই এটা বস্তু এটা পাই নহয় এয়া সেইটো কি আছিলে? এ, ৰ'বা এইটো মনত, মনত পৰা নাই।
পাহৰিয়ে গ'লা?
পাহৰি গ'লো মানে এই এয়া এ, বাদ দিয়া মনত মনত পৰা নাই মনত পৰিলে কম দিয়া।
কেনেকা টাইপৰ বস্তু মানে এইটো?
এই মানে তোমাৰ হেৰি কিবা আধুনিক, কিবা যন্ত্ৰ এটা আছিলে নামতটো পাহৰি থাকিলোঁ।
অ', কি কৰে নো সেইটোৱে?
এই তোমাৰ হেৰি এইয়া এই উম, হেইটোৱে মনত পৰা নাই ৰ'বা মনত পৰিলে মই কম।
অহ, এনেকুৱাই হ'ল নে তোমাৰ?
অ', আজি পৰীক্ষা দি আহিছো যে, মাথাটো চাগে তোমাৰ হেৰি কৰিছে কাম কৰা নাই। উ ইমান টান পেপাৰ আহিলে ইমান টান প্ৰশ্ন আহিছে
অ টান প্ৰশ্ন নেকিবা
উম বহুত টান টান কাটিছে তোমাৰ ছাৰতে ছা ছাৰহতে নিজে মানে ছাৰহঁতে নিজে কবলৈ বাধ্য হৈছে যে এইবাৰ টান প্ৰশ্ন আহিছে বুলি কাৰণ চাৰহঁতে নাকাটে নহয় বেলেগ ক পৰা আহে প্ৰশ্ন
উম উম নাই আমি যোৱাবাৰ আমি যোৱাবাৰ দিওঁতে এনেকুৱা নাছিলে দেই আমি অলপ অকনমান মানে সহজ আহিছে ভাল আহিছে
উম উম নাই এইবাৰ এইবাৰ পেপাৰ বিলাক টানি আহিছে জানি বুজি
অ নাই এবছৰ এবছৰ যদি টান হয় এবছৰ মানে অলপ ঢিলাই দিয়ে সেনেকুৱা চনা কৰা দেই মই জানাত ম আগ প্ৰশ্ন খাইছোঁ সেইটো আমাৰ অলপ নি
তোমাৰ এতিয়া লেখাত অ চাৰি বছৰ নহয় মোৰ আমাৰ তোমাৰ মোৰ তিনি বছৰ আমাৰ মানে মহাবিদ্যালয় কি হ'ল তোমাৰ হেৰি নাই যোনটো চাৰি বছৰীয়া পাঠ্যক্ৰম আছে সেইটো মানে
নহ নহ তুমি এতিয়া এতিয়াই কব নোৱাৰিবা নহয় তুমি এতিয়াই ক কব নোৱাৰিবা নহয় তুমি অ তেতিয়া তেতিয়া তোমাক মিটিং পাতি সুধিব আমাক যেনেকে সুধিছিলে মিটিং পাতি সুধিব আমাক উ মানে বিশ জনে ওলাল গোটেই কলেজৰ ভিতৰত
মানে চাৰি বছৰীয়া অ এইটো মানে কেনেকুৱা মানে এইটো তোমাৰ এ হেৰি যাৰ কৰিব মন আছে তেওঁলোকে কৰিব পাৰে আৰু যাৰ মানে তিনি বছৰে পঢ়িবলৈ মন তেওঁওলোক ওলাই যাব পাৰে তেনেকুৱা নে এনে তোমাৰ চাৰি বছৰ খন এয়া কামত আহিব নে বেছি তিনি বছৰীয়াখন একেই একেইতোন
একেই হয়
অ
তুমি যদি ইয়াত চাৰি বছৰ কৰি যোৱা তুমি মাষ্টাৰ কৰিলে অ তেতিয়া তুমি হেৰি কৰিব পাৰিবা এবছৰ কৰিলেই হয় নে বি এড কৰিলে এবছৰ কৰিলে হয় মই অলপ পাহৰি গৈছোঁ এই এইবিলাক মানে এই ধেই কিবা কিবি উলিয়াইছে এইবিলাক সময়তো এনে গৈ থাকে
অ অ হয় দিয়া কিন্তু নাই ভালেই বাৰু যদি চাৰি বছৰীয়া কৰিছে ন যদি এনেকে যদি লগতে যদি বি এড মাষ্টাৰ এনেকে যদি হৈ যায় তেতিয়া ভালেই
ক'ত বি এড মাষ্টাৰ হয় কো তাৰপিছত হেৰি কৰে কিবা কিবা হয় মানে তুমি চেভেনটি ফাইপ মানে কিমান শতাংশ পাব লাগিব তুমি। পশত্তোৰ শতাংশ পাব লাগিব তাৰ পিছতে তেতিয়াহে আকৌ তোমাৰ তাত বেছিকে আতা এতিয়া তাৰপিছত অনাৰ্ছ বুলি এটা আহিব কিবা এনেকুৱা ধে